ভিজা।
হেল্ল'।
হেল্ল'।
অঁ কি কৰিছ?
বহি আছো তুমি?
অ। মই এনেই হেৰিতে আছো ঘৰতে আছো।
অ শু শুনিছা নাই কথা কিটা?
সাঁতুৰিবলৈ আহিছিলি নি হেইয়া এ উম নদীত সাঁতুৰিবলৈ আহিছিলি নি?
সাতুইব গৈছিলো তুমি নাহিলা আৰু।
তাকে মই যাম বুলি ভাবিছিলো। মই আকৌ কাইলে এইফালে যাম যে, সেইটো কাৰণে বোলো হেৰি অলপ এইফালে গ'লো মানে। কিবা অকণ হেৰি এটা হৈছিলে কপতা কৰিবলৈ গৈছিলোঁ। সেইকাৰণে নগ'লো তই ফোন কৰোঁতে।
অ যা যোগাৰ হল নাই বাহ?
ৱাহ আবেলি সময়ত।
কাইলে যোৰহাট যোৱা যাই যাৰ যা যোগাৰ হ'ল নাই কাইলে যোৰহাট যোৱা? যাবা ন?
হা শুনি আছো শুনি আছো। তুমি শুনিছা নাই?
বোলে চব গৈছে।
চবেই আহিছে অ।
অ।
খা বলে ভালেই আছে ক দেই। হেল্ল'।
তুমি মোৰ কথা কেইটা শুনি আছা নাই বাও?
অ শুনি আছো। মইয়ে আজি বোলো গা ধুবলে বোলো ভালেই আছিলে চাগে বোলো। ৰ'তো ধুনীয়া দিছে ন গৰমটো পুৰা কৰিছে।
হে আজি একদম কালভটো তলত সোমাই আছো ধুনীয়াকে
অ
আজি মানে কালভাৰটো তলতে সোমাই থকা হ'ল আও কালভাৰটো তলতে থাকিলো মানে।
অ হেৰি এইটো কি বা অ অ
হেল্ল' হেল্ল'
অ তাকে সেইকাৰণে বাকে আবেলি ফিল্ডলৈ আহিবি মই যাম বাৰু খোজ কাঢ়ি যাম কিমান টাইমতে আহক খালী ফোন এটা কৰিবি মই মানে হেৰি তে উম এই কি বুলি কয় কালি টাইমতে গুচি আহিবি ৰ'দ টো কমিলে
অ তুমি মোৰ কথা এটা শুনি
ষোল্লশ ষোল্লশ দওঁ নে বয়ত্ৰিছ দ চাব লাগিব।
নহয় মোৰ কথাকেইটা শুনি আছা নাই তুমি?
কম অ
শুনিছা নাই বানে নাই শুনা?
তাকে অহ
শুনিছানে কথাকেইটা
গৌৰৱে এফালে গ'ল ক'বালে গ'ল মই ফোন মোলে ফোন কৰিছিলো এতিয়া সেই যায় নে নেযায় জানো। যাবি নৈ সুধো নে কি কলে জানো যাম নাই ঠিক নাই বোলে।